আহ শুনিছো কি কৰি আছ?
দে মই এনেই এয়া এনে এখন বাগৰি আছো এনেই আছো ক তই কি কৰি আছ
মই লৰাটোক খোৱাই লৈছো তাৰ পৰা হেৰি কৰিলো গাখীৰ গাখীৰত তে কল এটা কল এটা এনেকে মোহাৰি পেলাই তাতে ঘিউ দিলো দি দি পেলাই অকমান খোৱালো এতিয়া আকৌ এয়া মগু দালি কেইটামান তাৰপিছতে আকৌ এয়া কাচকলকে দিম বোলে চিটি তিনিটা মান মাৰি পেলাই থৈ আহিছো কুকাৰটোতে অকমান দেকে অ খোৱাম বোৱা আকৌ পিছফালে গৈছোঁ সেয়া গোটেই কেতিয়াবা বন চন গজি আছে চাফা কৰা হোৱা নাই যে
অ কাচকলহ কেনেকে বনাও কচোন
কাচকলটো মানে এনেকাে টুকুৰা কাচকললটো মানে কি কৰিছো তাক খোৱাম যে হয় এইটো কাৰণে ম মগু দালি বইল হে কৰিছোঁ মগু দালি কেটামান ধুই লৈছো তাতে কাঁচকলটো দি চিটি মাৰি পেলাই আৰু এনেকে থৈ দিছোক অমান তাত একো দিয়া নাই বেলেগ সৌ পালি খুৱোৱা যে তেনেকে খুৱাম আৰু
সেটো বস্তু খোৱাতটো ভাল ডাঙৰেও খোৱা ভাল সৰুৱেও ভাল
অ তাক সেই তেনেকে অকমান এতিয়া নোখোৱাও সি খাব মন নকয় নহয় এতিয়া গাখীৰ অকণ খোৱাই লৈ যাক অকমান লাহে দিয়ে পিছত খোৱাম আৰু বনাই থৈ দিছো
অ অ
তাৰপিছত সেয়া পিছফালে তিতাকেৰেলা এজোপা হৈছে গোতেই পোকে ধৰিছে। পোক লাগিছে মানে জা জানো কিয় পোক ই যে কি কয় যে খুচাই অলপমান লৈ পেলাই গুৰিটোতো দিছো তাৰপিছত তাপা আকৌ পাতকেইটা হাতত ত হেৰি অলপমান ছটিয়াই পেলাই থৈ আহিছো তেতিয়া মানে পোকটো নাইকিয়া হয় লাগাত লাগিছে মানে কি বেলেগ তোক দিব পৰাকৈ নহয় আৰু ঘৰত এসাঁজ দুসাঁজ খাবলৈ কাৰণে মানে
অ অ কিবা যে ইমান লাগিছিলে এবাৰ যে বা বহুত লাগিছিলে
বহুত লাগিছিলে অ অ শিবা বহুত লাগিছিলে শিবা মানে কি উম শিবা কি হ'ল মানে মই এনি টাইম লাগি থাকো যে তলতো খুচৰি থাকো তা পাছত যেগা দখৰ চাফ চাফাই কে ৰাখো সেইকাৰণে মানে এইবিলাক বস্তুত লাগি থাকিব লাগিব সময় দিব দিব লাগিব মানে। আৰু যেতিয়া ৰুই চোৱা ফক মে
অ', এতিয়া সময় কতনো পাবিযা এতিয়া অ', এইবিলাক অ', সময়ে লাগে তুন শাক চবজি কৰিব ধুনীয়া টাইমো দিব লাগে। তই আগতে সময় পাইছিলি এতিয়া লৰাটোৰ কাৰণে সময় নাপা বহুত লাগে। অ', এনেকে ময়ো আম এ লগাইছো অলপ, হেৰি উ, লাওজোপা দিছোহে তেনেকে ৰঙালাওজোপা লাগিলে। দি ধুনীয়াকে বগাই আছে কিন্তু পোক যে, সেই তেনেকে পোকে পাত বিলাক খাইছে আৰু ফুল বি ফুল বি মাটিতে দিছো চাং এ খন পতি দিছে।
আহ,
ফুল খিনি লাগিছে ধুনীয়াকে ফুল খিনি সেয়া পোকে কামুৰি-কামুৰি খাই পেলাই থৈ দিয়ে। সদায় পিছদিনা তাৰ পৰা সেইকাৰণে মই বোলো উ পোকটা, হ'বই নিদিব ফুট চাই ময়ো তেনেকে ছটিয়াই দিছিলো এবাৰ। ফুটচাই গুৰিতো দিয়া নাই কিন্তু উম, এনেকে পাত বিলাকত চটিয়াই কৰি দিছিলো ফুটচাই টো দিলে বোলো না হে বুলি ময়ো শুনিছো পোকবিলাক খাবলৈ। উম, এনে মানেই দৰব পাই বোলে। কীটনাশকো।
আহ, বেলেগক ঔষধ। খত ইমান দিব নালাগে হে' আমাৰ অসমীয়া হে ফুট চাই তাৰপিছতে আৰু শলিহৈ যে, মই যে কৈছিলো, শলিহৈ-শলিহৈ যে তিয়াই থ'ব লাগে তিয়াই থৈ পেলাই সেইটো পানীটো দিব লাগে। পিছদিনাখন।
অ,
কি হয় পোক চোক তেনেকে নালাগে অ', আৰু এইবিলাক খেতি চেতি কৰিলে খলিহৈ অ', গুৰিত দিব লাগে হলি খলিহৈটো। সাৰ সেইটো মানে লাগেও খুব বস্তু লাগিব তাৰপিছতে অ সেইটো পোক চুকো নাইকিয়া হয় গতিকে ভোত জলকীয়া যদি কম বুলি ভাবিছহে তেনেকে মই কোৱা নিচিনেকে তেনেকে কৰিবি এ তাতে শেষ খলি হয়তো তিয়াই পেলাই এদিন এৰাতি তিয়াই থৈ দিব লাগিব পিছদিনাখন সেই পানীটো দি দিব ব লাগিব মানে আমাৰ
এ মই সেইটোকে কৰিম বুলি ভাবিছো ৰহ নাই বা হৈ এই ঘৰত কবিচোন আমাৰ সৰিয়হ খিনি এবাৰ পিছালে গুটি খিনি হেৰি নকৰিবলৈ অ সেইখিনি পেলাই নিদিবলৈ বা বেলেগক নিদিবলৈ আমি আনিম তেনেকে খেতিত দিব পাৰিম হয় নে নহয়
অ খেতি কৰিবিচোন তেনেকে বহুত সময় নাপাওঁ কাৰণেহে আৰু বেলেগ মই কৈছো সাৰ একোৱে দিব নালাগে কিনা সাৰ যে একো দিব নালাগে মই মানে তেনেকে এবছৰ কৰি মানে চাইছিলোঁ যে বহুত মানে লাগে আৰু পোক চোক তেনেকে নহয় অ ভোত জলকীয়া কৰিলে কি কৰিবি জান প্ৰথমে অ কিনাৰ সাৰটো ভোজ জলকীয়া যদি ক প্ৰথমে অ পুলিটো যদি হব নহয় তেনেকে খলিহ হৈ দিলি দিয়াৰ পিছত আৰু কেইদিনমানৰ পিছত পুলিটোতো অকনমান ডাঙৰ হবই হয় ডাঙৰ হ'লে আগটো হত কাটি দিবি অ আগটো যে আগটো অ পুলিটো আগটো কাটি দিবি কাৰ্টিং বুলি কয় হেইটো হা
অ আগতটো কাটি দিলে আকৌ পখাব মানে ন
তাৰ পিছত আকৌ সেইফালে পখাব নহয় আকৌ অকমান পখাই পেলাই আকৌ অকমান ডাঙৰ হ'ব নহয় তাৰপিছত সেইটো থিকাৰ্টিং বুলি কয় হা প্ৰথমে ওৱান কাৰ্টিং দিলি এবাৰ কাৰ্টিং দিলি প্ৰথমে এবাৰ কাৰ্টিং দি বি নহয়
অ অ
প্ৰথমে এবাৰ কাৰ্ট কাৰ্টিং কৰিলি হয় তাৰ পিছত আকৌ তো কাৰ্টিং কৰিম হলে আকৌ পুলিটো অকণমান ওখ হৈ পেলাই দুটা দুফালে দুটা টানি যাব চাবিচোন
অ অ যায় কাটি দিয়াৰ পিছত হয় নহয় তেনেকে দুফালে দুফা যায় আৰু তাৰপা
আকৌ সেই দুটা আগ কাটি দিবি অ সেই দুটা আগ আকৌ কাটি দিবি তো কাটিং হল তাৰ পিছত আকৌ আকৌ খলিহৈ দিবি নহয় আকৌ সেই তেনেকে মই কৰা নিচিনাকে আক আকৌ খলিহ তিয়াই পেলাই আকৌ দি দিবি
খলিহ সেৰি পানী খিনিহে দিব লাগিব ন
অ পানীখিনি ধুন যাব অ পানী দিব আকৌ অলপ ডাঙৰ হোৱাৰ পিছত আকৌ তি তিনি তিনিটা হেৰিকে যাব তিনি এনেকে ওখ হব ডাঙৰ হ'ব গছজোপা অ তাৰপাছত আকৌ এবাৰ এবাৰ কাক্টিং কৰিবি আকৌ এবাৰ কাক্টিং কৰিলি নহয় কেচি এখন দি কৰিলি কৰাৰ পিছত আকৌ খলিহ দিবি নহয় তেনেকে দিব পেলাই আৰু নেকাতিবি আৱ তাৰ পিছত যে আৰু একদম নকাটিবি তাৰ পিছৰ পৰা তই চাবি তাৰ পিছৰ পৰা চাবি চাপতে ইমান থোপা খায় খায় লাগিব
অ সেইকাৰণে মই তাকে ভাবো উম এইা গুটি পাম নে জলকীয়া পুলি কিনি আনিম নে কিনি আনিম
মই ঘৰতে পচাইছিলো ঘৰতে দেখা খাবলৈ আনিবি জলকীয়াটো যে হয় জলকীয়া অ ঘৰতে খাবলৈ অনা জলীকাটো ধুনীয়াকে এয়া পানীত অলপ সময় গুটি খিনি অকমান শকোৱালি ধৰি লওক
অ অ
অ শুকুৱাই পেলাই তই গুটি খিনি অকল শুকালে আৰু অ শুকুৱাই পেলাই তই গিলাচ এটা পানী লবি পানী লৈ পেলাই গুটি খিনি এনেকে দি দিবি যিকেইটা গুটি যে ওপঙি যায় ওপঙি যোৱা গুটি কেইটা পেলাই দিবি মানে সেইকেইটা গুটি বেয়া পুলি
উম অ হয় নেকি সেইটো কথা আজিহে গম পাইছো মই নাজানো নহয়
তাৰ গুটি থাকিব তলত পী সেই গুটিখিনি যে সেই গুটি খিনি ধুনীয়াকে ৰ'দত মেলি দিবি তাৰ পিছত শুকোৱা পিছত ধুনীয়াকে পচাই দিবি পচাই দি পেলাই হেয়া পুলি হেয়া পুলি অ সেয়া পচাই দিবি আ অ সেয়া সেয়া উঘলি আনি পেলাই তই ধুনীয়াকে ৰুবি মই কোৱা নিচিনাকে ৰুই চা এবাৰ তেনেকে পইচাক একদম বহুত লাগিব জলকীয়া এতিয়া মই সময় ভ অ অ সেই বেলেগো অ বেলেগো কৰিবি
বেলেগ জলকীয়া বুলি মই পচাই আছো মানে অ বেলেগ জলকীয়া লগাইছো তেনেকে কাটি
অ তেনেকে কটিং কৰি দিবি তই য নেজান তই কাম এটা কৰিবি ইউটোবত চাই লবি
অ অ চাই লৈ আজিকালি‌ টো দিয়ে থাকে চব ধুনীয়াকে হয় খেতি খেটি বালি কেনেকে কৰে ইউটিউবত টো দিয়ে থাকে অ মই সেইবিলাকে মোবাইলত আহি থাকে সিহতে ধুনীয়াকে কয় যে খেতিবিলাক
তই এনে এনেকাে কবি কাটিং কাটিং কাটিং কেচে কৰে এনেকে লিখি দিবি নহয়
অ অ
অ মানে এনেকাে লিখি দিবি অ অ অ কাটিং কেনেকে কৰে এনেকে লিখি দিবি অসমীয়াতে এনেকে লিখি দিবি কাটিং কেনেকে
অ অ কাটিং কেনেকে কৰে বুলি কলে আহি অসমীয়াতটো আহি যাব
অ চবতে আহিছে অ তেনেকে আমি এতিয়া আমি অসমীয়া মানুহ অসমীয়াতে ধুনীয়াকে লিখি দিবি কাট
অ অ অ আমি অসমীয়াতে লিখিম আৰু ধুনীয়াকে অ
অ', - অ', অসমীয়াতে লিখি দিবি ধুনিয়াকে কাটিং কেনেকে কৰে। তাৰপিছত আহি যাব নহয় তেনেকে পদ্ধতিটো কৰিলেই হ'ল আজিকালি জা নাজানা কথা জানিবও লাগে।
টো শিকা যায় মানুহে আগতে উ', সুবিধা নাছিলে কাৰণে আমি একোৱে বুজি নাপালো। এতিয়া সুবিধা তো ', দিছে যেতিয়া আহে হয় নে নহয়? চাই- চাই চব কাম কৰিব লাগে মানুহে এনে এনে থকাতকৈ এনেই নে কিবা কথা পাতি থকাতকৈ হয় নে নহয় কিবা এটা নহয়
উম', - উম ', এতিয়া আমাৰ পদু নাই উঘলি- উঘলিহে পেলাও। পদুনা, ইমান আহে কাটিং কৰি- কৰি দিয়ে যে দেউতাই কাটি -কাটি দিয়ে। উভলি হেৰি', নকৰে আগটো হল অ', কাটি -কাটি দিয়ে যে সেইটো কাৰণে আমাৰ সে এতিয়া ইমানেই মানে একে বহলি যায়গৈ এয়া', উঘলি
অ ', ইমান অ', কত ৰুইছা সেয়া ওপৰতে নেকি?
পথ সসোপা পেটিত দিসোপা কৰিছিলে ধিয়ে অ', পেটিত খোৱা সোপা উঘলি পেলালে হব ধে লাগে। দিলে খাওঁ দাও নাই হয় এতিয়া মাটি দিছে একে যোৱা হৈছে বহলি গৈছে গৈ।
অ', কা', কেঁচিদি কাটিব লাগিব ন', হাতেদি আগটো
কেঁচি, চুৰি -চুৰি হলেও হ'ব, কেঁচি হলেও হ'ব।
অ',
চুৰি দি এনেকাে আগটো কাটি -কাটি দিব লাগে।
অ',
তেনেকে এতিয়া অ', চ', আহ', অ', তেনেকে চুৰি দি পেলাই অ', তেনেকে কাটি দিলেই হ'ল, তাৰ পিছতে এতিয়া চ তৰ ওপৰত তেনেকে বস্তা লৈ
অ', চপৰ ওপতে হেৰি কৰিব লাগিব আমাৰতো তহঁতৰ নিচিনা সুবিধা নাই তলত মা টিত জেগা বনোৱে নাই ওপৰতে সেইকাৰণে কাৰটো নানি থৈ দিছো পাছত চামন চাৰিটা মানে তাতে বোলো লগাম আৰু ধনিয়া সেনেকে জলকীয়া পুলি পচাই থৈ দিছো তেতিয়াহ'লে ভোট জলকীয়াাতটো দিম অলপ
মোৰ মানে মাটিতকৈ তেনেকে তাবত কিবাত দিলে বেছি ভাল হয় বস্তুবোৰ মই
অ মাটিতকৈ মানে টাবত বা কিবা এটা দিলে বেছি ভাল হয় নেকি
অহ
অ মই সেইটো কথা নাজানো নহয় মই ভাবো আকৌ মাটিতহে বেছিকে হয় বুলি
উম মই যে সেয়া ভোট জলিকা কৰিছিলো বেছ অ মই যে ভোট জলিকা কৰিছিলো হে বেছ ছিলোহে বেচিছিলো অ হ'ব দে ন মোৰ কাম এটা আছে অ অ বহ বহুত লাগিছে তেনেকে সেইটো পদ্ধতিত কৰিলো যে হ'ব
ঠিকে আছে দে হ'ব দে অ অ উ